আজি অলপ মুভিচৰ ওপৰত কথা পাতো দিয়া
আহ আহ দিয়া পাতো
অ, তুমি মুভি চাই ভাল পোৱানে।
অ, চাই ভাল পোৱা মই মানে, মোৰ ফেভৰেট কব গলে চাই থাকো মই। অ, ভাল লাগে চাই পিনে, তোমাৰ।
হয় মোকো ভাল লাগে। মই চাই থাকো।
উম।
এনেই তুমি কি, কি মুভি চাই-চাই ভাল পোৱা।
অ, মই মানে উম, এনেকুৱা কবলৈ গ'লেতো বহুত কেইখন আছে। মানে কি ধৰি লওক কেটেগৰী ৱাইজ ক'লে কমেডি চাই ভাল পাওঁ। তাৰপিছত কিছুমান থ্ৰিল থ্ৰিলাৰ থিল্লৰ চাই ভাল পাওঁ। তাৰ পিছত তোমাৰ কিছুমান চাচপেন্ থকা মুভি ভাল পাও।
আছা, আচছা। মই অলপ মানে কমেডিত মোৰো ভাল পাও। আৰু এনেই লাভ ষ্টোৰী মানে তেনেকা ভাল লাগে, সেনেকুৱাই। আৰু এনেই তোমাৰ মানে ফেভৰেট মুভি কি হয়।
আ ফেভৰেট মুভি অ, কমেডি। প্ৰথমে ক কমিডি ক'বলে গ'লে মোৰ তোমাৰ হেৰা ফেৰী আছে। অ, হেৰা ফৰি চাই ভাল লাগে তাৰ তাৰ পিছত আৰু থ্ৰিলাৰ বুলি কবলৈ গ'লে উম আ, আৰআৰ বুলি ক'ব লাগিব সেইখন এখন তাৰপিছত নেক্সট তোমাৰ অ, সেনেকুৱা তুম কিছিল লিখন তুমচে হি গানটো আছে ন এখনত
আচ্ছা, হয়, হয়।
অ সেইখন অ পাহৰি গল নামটো পাহৰি গলে সেইখন ভাল লাগে, আৰু মানে ৰম কমত। বাকী তুমি তোমাৰ?
হয় মোৰ মানে কমেডি মুভি থ্ৰী ইডিয়েটছ বহুত ভাল লাগে মানে থ্ৰী ইডিয়েটছ কমেডিও আছে আৰু তাতে মানে বহুত কিবা শিকিবও পাৰি ন। এডুকেশ্বনৰ বিষয়েটো আছে ভাল হয় এইটো মুভিও হয় হয়। মতিভেচনেল হয় এইটো থ্ৰি ইডিয়েটছ বৰ ভাল লাগে।
তটা ইনক্লুড কৰো মই মটিভেশ্যনেল মুভিও চাই বহুত ভাল পাওঁ। অ, সেই অ মানে তাৰে ভিতৰত এইখন টুৱেলভ ফেইলখন ভাল লাগে মোৰ।
হয়, হয়, অ, সেইটোও ভাল লাগে।
উম বাকী কোৱা তুমি তোমাৰ কোৱা?
হয়। আৰু মই থ্ৰী ইডিয়েটছ টো ভাল লাগে মানে বহুত বেছি। এইটো বহুত ভাল মুভি আৰু এনে কমেডি হেৰা ফেৰি ভাল লাগে ধামাল ভাল লাগে লাগে অ এইটো মানে বহুত ভাল লাগে আগৰ পৰাই চাই আছো মানে এইটো বহুত বছৰ হৈ গল ন এইটো ভি ত এতিয়াও চাও আৰু এতিয়া এনেকুৱা আজিকালি মানে কমেডি মানে সেইটোৱে মুভিটো আকৌ নতুনকে এইটো কৰে মানে আজিকালি মানে ইমান কমেডী অ ইমান কমেডি মুভি নাই
হয় হয় হয় সেইটো সেইকেইটা সেই এইখন মুভিয়ও ভাল লাগে বাৰু
চাউথৰ মুভি ভাল লাগে আৰু মানে বেছি অঁ চাউথৰ মুভি এনেকুৱা নামটো কি ক অঁ গীতা গোবিন্দ
হয় হয় হয় ঠিক কৈছে সেইখনো ভাল লাগে বাৰু
অঁ আৰু ডিয়াৰ কমৰেড এইটো মুভিও ভাল লাগে
উম হুম হুম ভাল লাগে ভাল লাগে
আৰু তুমি এনে কি কি চাওঁতে মুভি চাই পাইছা
অঁ চাউথৰ মুভি তোমাৰ কবলৈ গ'লে অ মানে মই এনে ভালে পাওঁগে অ গীতা গোবিন্দা ভাল লাগে দিয়াৰ
আতছা হয় হয় হয় কাঞ্চনা এইটো কমেডি অঁ হৰৰ আৰু কমেডি মিক্স
হয় সেইটো সেইটো ভাল লাগে মানে সেনেকুৱা কুৱা টাইপ আৰু তোমাৰ
হয়
তাৰ পিছত তোমাৰ আৰ আৰ খন বোলো আৰ আৰ খন ভাল লাগে অঁ দেন তোমাৰ আৰ আৰ খন আৰু আছে আৰু আছে বাৰু মানে চাউথৰ মুভি ভালে লাগে তোমাৰ আ মানে তোমাৰ আঁ এই আঁ বুলি এখন আছে এইখন
হয় হয় অঁ আৰু এনেই তোমাৰ ফেভৰেট একট এক্টৰ আৰু নাই নামটো ক'ব পাৰিবা
অ 'অ ফেভৰেট এক্টৰ তোমাৰ অ ফিলহাল টু মোৰ মানে মাইণ্ডত এনেতো বহুত কেইখন বহুত কেইটা আছে বাট তথাপিও আৰু অ সেইয় উ তোমাৰ ফেভাৰেট এক্টৰ এইজন অ প্ৰভাস হয় চাউথৰে হয় উ আৰু একট্ৰেছ বুলি ক ক'বলৈ গ'লে তোমাৰ এই সেইয় হয় তোমাৰ অ কি নাম আছিল এইটো দীপিকা
অ দীপিকা হয় হয় হয় অ এইটো চাও ধ নহয় হয় হয় দীপিকা পাডুকন মোক ব ভাল লাগে মোক আলিয়া ভাট বহুত ভাল লাগে আৰু বাৰ ধাৱন
আৰু এ মানে এক্টৰ আৰু এক্ট্ৰেছ এই দুজন
হয় হয়
আচছা আৰু তুমি কি প্ৰডাকচন মুভি ভাল পোৱা নে কম নে হৰৰ নে থৱেলৰ কোনটো ভাল বেছি ভাল লাগে
মই হৰৰ বেছি ভাল পাওঁ কমেডিও ভাল পাওঁ মানে বেছি আৰু চুজ কৰিব গলে আৰু হৰৰে চুজ কৰিম তুমি
আতছ অ মানে মোৰ মানে মিক্সটো আৰু হৰৰ কমেডি য থাকে ন কিছুমান
হয় হয়
কাঞ্চনা বা সেইটো তোমাৰ ভূল-ভূলাইয়া সেইবিলাক আৰু
হয় হয় অ এইটো ভাল লাগে অ
কমেডি সেইবিলাক চাই ভাল পাওঁ
হয় আৰু তুমি মানে এটাই মুভি কিমান বাৰ চোৱা মানে এনে চাইছা নে এনেকুৱা
মুবি আত সেইটোতো মই বহুত চাওঁ কমেডি মুভি বিলাক চাই থাকো তোমাৰ কমেডি আছে ন এইটো তোমাৰ অ গৰম মচালা তাৰ পিছত ৱেলকাম
হয় হয় অ
অ সেইবিলাক মভিটো মই বহুতবাৰ চাইছো মানে বহুত বাৰ বাৰ মানৰ ওপৰতে চাইছো বাৰু আৰু
অ মানে বেছিকে কি মুভি চোৱা য মানে যোনটো বহুত বেছিকে
আচ্ছা হয় হয় মই কবিৰ কমিদি চাওক কমেডি ৰিপিটেডড কে চাও আৰু
আচ্ছা হয় মই এনেকৈ মইয়ে কমেডি বেছিকে চাওঁ
উম উম বাকী তুমি কেতিয়াবা এনে কান্দিছা নেকি হয় বাকী তুমি কেনিবা কান্দিছা নেকি কি অঁ ফিল্ম চাই বা মুভি খন চাই পিনে
হয় হয় কান্দিছো কেতিয়াবা মানে সেনেকুৱা চেট মানে এইটো কিবা এইটো থাকিলে মানে এ কান্দা ওলাই যায় ন
অঁ অঁ অঁ এনে কে কেনেকুৱা টাইপ মুভি লগত
মানে এনেকুৱা নহয় মানে ঘৰত চালে মানে এইটো নহয় মানে কেতিয়াবা চিনেমা হলত যাই কিনে চালে মানে সেনেকুৱা হয় মানে এনেুৱ ৰিয়েলিষ্টিক লাগি যায় ন নিজৰ লগত এনেকুৱা হয় চ নিচা লাগে সেইকাৰণে
তোমাৰ যিটো হৈছে
নামটো এনেকুৱাতে নাই মানে এনে ফেমিলি মু তুমি ফেমিলিটো চালি ম তেতিয়া লাগে এনেকুৱা আৰু এনে লাভ ষ্টোৰি চালে এইবোৰ লাগে
আচ্ছা আচ্ছা হয় হয়
আৰু তুমি
অ মই তোমাৰ সেনেকুৱা তোমাৰ আছিল এখন আৰখন চাওঁতে ওলাইছিল বাৰু অ সেইটো চাওঁতে ওলাইছিল হয়
আচ্ছা আৰু এনেই তুমি চিনেমা হলত যাইপিলাই চাইছ নে মুভি
অ চাইছো চাইছো চিনেমা হলত যাই পিনে চাইছো
আচ্ছা কেইবাৰ গলা
আহ গ'লো সাতবাৰ মান ছয় সাত বাৰ মান গ'লো এতিয়ালৈকে
আচ্ছা ছয় সাতবাৰ মানে মানে বেছি যোৱা নাই ইমান মানে মানুহৰ কেতিয়াবা কেতিয়াবা ফ্ৰেণ্ডৰ লগত যাওঁ
হয় হয় কেতিয়াবা যিটো ভাল লাগে মুভি আহে ন
আচ্ছা হয় আৰু তুমি এনে কি মুভি ভাল পোৱা বেছি মানে একচন কমেডি সেনেকুৱা
অ মই সেইটো ক ক'লো চাগে তোমাক সেই অ
অ অ অ কৈছা আচ্ছা আৰু এনে মানে সপ্তাহত কিমান বাৰ চোৱা
উম আচ্ছা মুভি ফিল্ম সপ্তাত অ সপ্তাহতো মই চাওঁ ভালেখিনি টাইমে চাওঁ তোমাৰ দুবাৰ তিনিবাৰতো চাওঁএই বাৰু বন্ধ থাকিলে আৰু বেছিকে চানডে চোৱা যায় বাৰু
হয় হয়
উম
আৰু মান তুমি লাষ্ট মুভি কি চাইছিলা
আ লাষ্ট মুভিখন মই চাইছিলো এইখন আমাৰ ধৰেন্দৰ পাৰ্ট টু খ চাইছিলো
অ কি চিনেমা হলত য কিনে চাইছিলা আচছা অ এইটো ময়ো চাম বুলি ভাবিছো এনেক মানে টাইমে হোৱা নাই আৰু যাবলৈ
নাই এইটো বাৰু আহিব বাৰু হেটো আহিব অতিথিটো আহিব আৰু তুমি লাষ্ট কি চলামব
লাষ্ট মই কি মনতে নাই মোৰ লাষ্ট মুভি কি চাইছো মান বহুত দিন ইমান আজিকালি মই ইমান বুজি নাচাওঁ সেইকাৰণে আগতে চাইছিলো বহুত চাইছিলো আগতে আজিকালি মবাইল থাকে মবাইলতে ৰিলচ চাই থাকো সেইকাৰণে আজিকালি ইমান মভি নাচাও
আচ্ছা তুমি এনে ঘৰত চাই পিনে ভাল পা নে থিয়েটাৰত চাই পিনে ভাল পা
চিনেমা হলতে ভাল লাগে
হম হম
অ ঘৰতো ভাল লাগে মানে বেছিকে মানে চিনেমা হলত ভাল লাগে চাই কিনা
আচ্ছা
মুভি এনে ফ্ৰেণ্ডৰ লগত চাই ভাল পোৱা নে ফেমিলিৰ লগত না মানে অকলে
আচ্ছা মানে মোৰ গোটেই কেইটা এক্সপিৰিয়েন্ঞ্চে আছে তথাপি আ আহ মই ফ্ৰেণ্ডছৰ লগত বেছি ভাল লাগে বাকী মই অকলেও চাই পাইছো কেতিয়াবা কেতিয়া একদম আৰু ফেমিলিৰ লগতে চাই পাইছো তোমাৰ
অ ময়ো মানে মইতো ক'লোয়ে তোমাক যে চিনেমা হলত যেতিয়া যাও ফ্ৰেণ্ডৰ লগত যাও এতিাতো বেছিকৈ ফ্ৰণ্ডছৰ লগতে চাই আৰু এনে অকলে কেতিয়াবা মানে চও
আচ্ছা তুমি অকলে চাই পাইছা চল আচছা এনে ক'ব নামতটো ক'ব পাৰিবা নে কি মুভি চাই পাইছা অকলে
অকলেতো ঘৰৰ বমি চাই পাইছো কাঞ্চনা চাইছো আৰু আৰু আছে বহুত কেইটা অলপ অ মানে সেইটো ৰমন
অ হয় হয় হয় হয় বুজিছো বুজিছো ঠিকে আছে বাৰু বাকী এনে তুমি তুমি য কেতিয়াবা প্ৰিফাৰ কৰিব লাগ বা কৰিব লাগে মুভি তাই কোনখন মু তুমি চাজেষ্ট কৰিবা
অ মিভেশল মুভি ভাল হয় সেইকাৰণাজ কৰিম আৰু আৰু হৰুৰ মুভিও আৰু তুমি কোৱা তুমি কি চাজেষ্ট কৰা
মই চাজেচেট কৰিম তোমাৰ এইখন টুওৱেলভ ফেইল খন
আচছা হয় হয় ডাংগালা ভাল হ
উ
হয় আৰু আৰু এনে ৰিচেন্টলি কি মুভি চাইছিলা তুমি
ৰিচেন্টলিএইখন পলো তোমাক ধুৰূধৰ পাৰ্ট টু খন চাইছো
আচ্ছা আচ্ছা এনে আৰু চাউথৰ মুভি কি চাইছিলা লা
অ চাথৰ মুভি লাষ্টখন মই তোমাৰ উ লাষ্টখন চাইছিলো তোমাৰ চালাৰ বুলি এখন আছে চালাৰ বুলি আছিলে সেইখন চাইছো
আচ্ছা
আৰু তোমাক এটা প্ৰশ্ন আছিল বাৰু মোৰ অ তোমাক যদি কোৱা যায় যে এটা কেৰেক্টাৰ এখন মু প্ৰিয়া তেনেহলে তুমি কোনটো মানে কেৰেক্টাৰ তুমি নিজে হ'ব বিচাৰিবা কেতিয়াবা
নিজে হ'ব বিচাৰো এনেকুৱাতো বিলেন
আচ্ছা বুজিছো বুজিছো
এনে মুভি চাইকিনে ভিলনৰ কেৰেক্টাৰ বহুত ভাল লাগে ন সেইকাৰণে আৰু তুমি কোৱা তোমাক কি কেৰেক্টাৰ ভাল লাগে বেছি
অ মোৰতো বাৰু আল্টা চাকচেচফুল মানু্হ কেৰেক্টাৰ কেইটা ভাল লাগে সেইকেইটা মই নিজকে মানে ইমাজিন কৰি থাকো হয়
আচ্ছা হয় হয় ঠিক আছে দিয়া থেংক ইউ
থিক আছে থেংক ইউ